হেল্ল
হেল্ল' অ দাদা ফোন কৰিছিলো
অ তুমি বাৰু ক্ৰিকেট খেল চাই ভাল পোৱা নে নাই।
মই চাই ভাল পাওঁৱে
উম মই কোনে কৈছো চিনি পাইছা।
চিনি পাইছা নে নাই। পাইছো অ অহ কোন অ খবৰ খাতি ঠিক।
মোৰ খবৰ খাতি ভালেই হয় তোমাৰ।
অ মোৰ একে পুৰা একে ফেনটাষ্টিক হয়‌ নেকি অ বাকী খবৰ খাতি ভালেই বাৰু।
অ অ এতিয়া কি কৰি আছা কি
কৰি আছা মানে এনেকুৱা বহি আছো।
কত।
ক'ত মানে আ কি বুলি কয় মেঘালয় আহিছিলো।
অ মেঘালয়।
অ এই ফুটবল খেল হৈ আছে যে। মেঘালয় চেৰাপুঞ্জী। চেৰাপুঞ্জীত মেঘালয় হেল্ল অ তোমালোকৰ পিনে বানপানী হৈছে বোলে।
এই ইমান হোৱা নাই মানে কম।
কি বুলি কয় আহ ফুটবল খেল চোৱা নাই।
নাই চোৱা নাই একেদিনতে মাজেতে চাই আছিলো এতিয়া চোৱা নাই।
অ ম ফুটবল খেলা তুমি এনেই চাই ভাল পোৱা নে বেয়া পোৱা।
মই ফুটবল খেল এনেও চাইদে ভালেই পাওঁ মই মেচি মেচি মেচি মেচি টিমক চাপৰ্ট কৰো।
ফুটবলৰ বিষয়ে জানানে নাই।
হম?
ফুটবলৰ বিষয়ে জানানে নাই?
ফুটবলৰ বিষয়ে মই জানো বাৰু তে।
উম, কেইজন প্লেয়াৰ থাকে ফুটবলত, এটা টিমত?
ফুটবলত, এটা টিমত এঘাৰজন থাকে।
উম, গোটেই-গোটেইকেইটা মিলাই কিমান হয়?
গোটেইকেইটা মিলাই, পাঁচজনমান হয় আৰু।
অ'। তুমি ফুটবল খেল ক'ত ক'ত চোৱা?
মই টিভিত চাওঁ, ষ্টেডিয়ামত চাওঁ
ষ্টেডিয়ামত চাই? আপুনি ফুটবল খেল কোনটো ষ্টেডিয়ামত চাই? ফুটবল খেল ষ্টেডিয়ামত চাই, অ'। অ', এই তেজপুৰতো ফুটবল খেল হয় নেকি ন?
তেজপুৰত আপোনাৰ হয়, আপোনাৰ তেজপুৰ প'ল' ফিল্ড বুলি ক'লে তাত ক্ৰিকেট খেলা হয়, ফুটবল খেলা হয় বাৰু তে।
অ', ফুটবল খেলা মই ভালেই পাওঁ বাৰু চাই। খেলা মানে মই, না-নাজানো খেলিবলৈ। তুমি জানানে নাই? মই জানো বাৰু তে, অ'। ফুটবল খেলিলে বুট জোতা লগাই লয় ন ভৰিত?
অ', বুটজোতা লগাই লয়।
অ', বুটজোতা কিমান মান ল'ব?
বুটজোতা আপুনি, আপোনাৰ ভৰি চাইজটো চাব লাগিব কিমান।
অ', তুমি-তোমাৰ আছা নেকি বাৰু বুটজোতা?
মোৰ বুটজোতা দুযোৰ মান আছে।
এযোৰ দিবাচোন মোক দেই।
অ', তুমি কি খেলিবা?
অ', মই খেলি বহুত ভাল পাওঁ ফুটবল। মোৰ ভৰি চাইজ থাৰ্টি ছিক্স।
অ', মই মানে চাব লাগিব দেই, জোতাযোৰ মোৰ এটা চল্লিশ নম্বৰ আছে, এটা অ', বিয়ালিছ নম্বৰী আছে।
অ', ফুটবল খেলিও চাকৰি পায় ন মানুহে? অ', ফুটবল তুমি ক'ত খেলি-আ খেলিছিলা আগতে?
মই এনেই প্ৰায় তেজপুৰত খেলিব গৈছিলোঁ।
অ', ক'ত ক'ত খেলিব গৈছা?
তেজপুৰতে মানে বহুত কোণ-কোণ, কোন কোন জেগাত খেলিছোঁ।
কি গ'ল কিপাৰ নে কি খেলা পুৰা মেল-পুৰা ফিল্ড
নাই, মই গ'ল কিপাৰ কৰোঁ।
গ'লকিপাৰ?
হা, গ'ল কিপাৰ মই।
গল্কীপাৰত কি কি থাকে কি কি পিন্ধে?
গল্কীপাৰ আপোনাৰ গ্লাচ পিন্ধে তাৰপিছতে আকৌ বুট পিন্ধে, মোজা পিন্ধে, জোতা পিন্ধে।
অঁহ অঁ মানে এনেকেই মানে বলটো আহিলে বলটো ৰখা বহে লাগে চাগে ন?
হয় নাই বাৰু বাৰু প্ৰায় ভাগে বলটো ৰখাই দিব এনে
হে?
প্ৰায় ভাগে বলটো গোচাব পাৰ মানে
অ তুমি ৰখাব পাৰা নে নাই? অঁ পাৰো হয়।
ফুটবল বাৰু তোমালোকৰ পিনে ফুটবল মান কি কেই টকামান লয় এটা ফুটবলত?
এটা ফুটবলৰ আপোনাৰ চাৰে পাঁচশ, ছশ, সাতশ।
উম, ভাল ভাল কি কোম্পানী ফুটবল?
ভাল নেভিয়া আছে আপোনাৰ কচকো আছে।
চেগাৰো ভাল নেকি?
চেগাৰোটো ভালেই বাৰু দে।
অ তেনে আমি ফুটবলৰ কোচিং চেণ্টাৰ এটা খোলো আহা আমি দুইটাই মিলি।
ফুটবলৰ কচিং চেণ্টাৰ খুলিব পাৰি বাৰু দে।
উম হুম, তোমাৰ মাটি কিমান আছে? মাটি, মাটি, মাটি কিমান আছে?
মাটি আছে আপোনাৰ, পঞ্চাশ বিঘামান মাটি আছে।
অ' তেনে আমি ফুটবলৰ ষ্টেডিয়াম দুটা বনাই দিওঁ নেকি? ষ্টোডিয়ামটো বনাব পাৰি বাৰু উম, মই বাৰু মই এক লাখ টকা এটা দিম। অঁ। অঁ, মানে পাঁচ লাখ টকা এটা মিলাই পেলাই ধুনীয়াকে।
অঁ মই পাঁচ লাখ টকা এটা মিলাম বাৰু দে।
অঁ, এই এপাক কি বুলি কয়। গল গল্কীপাৰৰ কিবা কিবি আনিব লাগিব চাগে ন? গল পোষ্টৰ, গল পোষ্টৰ নেটখন ক'ত নেটখন কিমান মান ল'ব?
নেটখন মানে তোমাৰ বিশ হাজাৰ মান পৰিব সেইখন, দুখন আহিবোতো, দুই চাইদে লাগিব। বিশ হাজাৰ মান পৰিব।
অ' তাৰপিছত ৰং চঙো লাগে নেকি ন?
অঁ ৰং চং লগাই মেলি আপোনাৰ ধৰ বিশ পঁচিশ চল্লিশ হাজাৰ মান যাব।
এ লাইট এইবোৰ কিনি আনিব পাৰি নে ভাড়াত আছে?
এই ভাড়াটো পাৰি কিনিব পাৰি?
নহয় ঘাঁহটো ঘাঁহ ঘাঁহ যোনটো গ্ৰাছটো কিনি আনিব কিনি আনিব পৰা ঘাঁহ এটা নাপায়?
অ' কিনি আনিব পায়, পায় পায়।
সেই ঘাঁহ, সেই ঘাঁহটো আনি লগাই দিওঁ নেকি?
অঁ, হয়টো আপোনাৰ যিটো এৰিয়া ফিল্ডত জলবায়ু নাইটো। হয়তো না আপুনি লগাব পাৰিব তাতে? আপোনাৰ ঘাঁহখিনিলে মনত পৰিব ত্ৰিশ, চল্লিশ হেজাৰ মান পৰিব।
অঁ।
অ'।
ঘাঁহটো মানে বিচাৰি পেলাই, লৈ পেলাই মই মানে এনেকে খুলিম বুলি ভাবি ছিলো ষ্টেডিয়াম এটা।
হয় নেকি? হয় নেকি? এতিয়া আপুনি ষ্টেডিয়ামটো কিমান ডাঙৰ কৰিব বা কিমান ফুটত বনাব?
কিমান ফুট মানে চাৰে পাঁচ ফুট মান বনাম।
হেল্ল!
অঁ, এই চাৰে পাঁচ ফুট মান বনাম।
হয় নেকি?
অঁ।
আপোনাৰ সৰু হ'ব নেকি?
খবৰ-খাতি ভালেই। হেল্ল! হেল্ল! অহা সপ্তাহতে যাম বুলি ভাবি আছোঁ মই। ঐ কলিজা নুশুনা হ'লি যে। সেই নুশুনা হ'লেই পোৱালি।